হেল্ল' শুনিছ
অ অ শুনিছো তই শুনিছ
শুনিছো শুনিছো ক
অ কি কৰিছ
আচো এনেই তই
অ আছো এনে এই কিবা অনলাইন এটা ভিডিঅ' চাই আছিলো ৰ এডুকেচনেল
হা আজিকালি অনলাইনৰে যুগ হৈ গৈছে ৰ চব ফালে হেল্ল'
তাকে তাকে অ অ
আজিকালি যে অনলাইন আৰু অফলাইন যিটো শিক্ষা চবফালে একদম মানে আকাশ পাতালৰ নিচিনা হৈছে মানুহ বিলাকে যে যদিও কলেজ বিলাকত অফলাইন ক্লাছ কৰিব যায় তথাপি ঘৰত আহি আকৌ অনলাইন আকৌ ভিডিঅ' বিলাক চাব লগাই হৈ যায়
তাকে আৰু এতিয়া কব গ'লে অফলাইন ক্লাছতকে বেছি অনলাইন ক্লাছত গুৰুত্বটো বেছি দিয়া হৈছে বিকজ মানুহে ভাবে যে অনলাইন আমি ঘৰত বহি বহিয়ে পঢ়ি পিনে চাই থাকিব পাৰো চ' সেইটোৰ কাৰণে আৰু
সেইটোৱে মানে অনলাইনত কি হয় তোৰ ভালকে তই ধৰ কিবা এটা বুজি নাপালো আমি ৰিপিট কৰি কৰি বস্তুবিলাক চাব পাৰো
অ হা হ
কিন্তু অফলাইনত এবাৰ যদি টিচাৰ বা প্ৰফেচৰে বুজাই যায় সেই বস্তু বুজাই যায় আৰু ধৰ কেতিয়াবা বুজি নাপালো মেমহতক যদি সুধিলো মেমহঁতে বুজাই দিয়ে থিকে কিন্তু তাৰ মাজতও আৰু কেতিয়াবা বুজি নোপোৱাকে থাকে আৰু কিছুমান ষ্টুডেন্ট এনেকুৱাও থাকে ধৰ এই বাৰ বাৰ সুধি থাকিব ভাল নাপায় ন টিচাৰো
তাকে এতিয়া কিন্তু কবলৈ গলে মোৰ হিচাপত লাগে হা যে অফলাইন ক্লাছটো মানে অফলাইন ক্লাছতো চলে বাৰু চবতে চলে আমিতো স্কুল কলেজ যাবই লাগিব ন কিন্তু অনলাইন ক্লাছটো যে আজিকালি চলা হৈছে প্ৰায় মোৰ হিচাপত অফলাইন ক্লাছ ত 'চলাটো বেছি দৰকাৰী আৰু বেছি ভাল হয় ডেন অনলাইন ক্লাছতকে ন
হ হ সেইটো হয় কিন্তু আজিকালিনো ক'ত মানে মানে কোনেওতো বুজি নাপ এইটো বস্তু যে অফলাইন ক্লাছৰ আছে মতে গুৰুত্বতটো বেছি হয় কাৰণ কিবা কাৰণতে কিবা কাৰণত ধৰ বুজি নাপালো বা কিবা এটাত মানে ভালকে বুজি ল'ব পাৰি অফলাইনত যি যিয়ে নহওক কিয় কিন্তু আজি কালি মানুহ বিলাকে কলেজ যাবও এলাহ কৰে ঘৰতে বহি মানে যিটো একদম সুবিধা আৰু যিটো তাৰ মানে সহজ সেইটোহে কৰিব বিচাৰে ঘৰতে বহিয়ে শি ক্ষা লাভ কৰিব বিচাৰে বা সময় মানে সময়তো যাতে এনেই খেল খেল মানে এইখিনি যোৱাতকে ইমান খিনি সময় তাতকে মই ঘৰত বহি চাব পাৰো
উম হম হম হম সেইটোতো হয় এতিয়া চা এতিয়া আমাৰ কভিডৰ সময়ত আমি দেখিছিলো অনলাইন ক্লাছ হোৱা ন এতিয়া সেই তেতিয়া আমি দেখিছো যে বহুত ছাত্ৰ ছাত্ৰী সকলে ন ক্লাছটো মানে এনে অন কৰি থৈ দিয়ে ভিডিঅ' কলটো স্ক্ৰীনখন বন্ধ থাকিব আৰু শুই থাকে বা বেলেগ কাম কৰি থাকে সেই হিচাপে চাব গলে যোনটো মনোযোগ এটা থাকিব লাগে ক্লাছটো যেতিয়া কৰাই আছে শিক্ষক এজনে অ ছাত্ৰ ছাত্ৰীসকলৰ সেই মনোযোগটো নাথাকে ন ত' কিন্তু সেইটো আমি যেতিয়া অফলাইন ক্লাছৰুম এটাত কৰো মানে আমি যেতিয়া স্কুল বা কলেজৰ ক্লাছ ৰুম এটাৰ ভিতৰত বহি আছো ন তেতিয়া সেই মনযোগ খিনি থাকে তেতিয়াতো আমি উঠি যাব নোৱাৰো ক'তো ন এইটো বেলেগে একো কৰিব নোৱাৰো আমি গালি খাই যাম বা কিবা হম ত সেই হিচাপে মানে মোৰ লগাত যায় যে অফলাইন ক্লা ছটো কৰাতো বেছি ভাল হয়। আকৌ তাতে এতিয়া কব গ'লে তই যোনটো কথা অলপ আগতে ক'লি যে অনলাইন ক্লাছটোত আমি নাজানা বস্তু খিনি আমি মানে দুবাৰ তিনিবাৰ কে চাব পাৰো যোনটো আমি অফলাইনত নোৱাৰ আৰু ন আমি যাই এতিয়া মেম এজনীক বা ছাৰ এ টাক আমি দুবাৰ তিনিবাৰ বস্তু এটা সোধা মানে ইমান পচিবল নহয় ন সিহঁতৰো বেলেগ ক্লাছ থাকে আমাৰো বেলেগ ক্লাছ থাকে ন সেনেকোৱা হৈ যায় সেইটো হয় কথাটো কিন্তু এতিয়া বহুত ছাত্ৰ ছাত্ৰীসকলেতো অনলাইন ক্লাছৰ নামত অ মানে ঘৰত কয় যে মই ক্লাছ কৰিব আছে ফোনটো দিয়া বাও লেপটপটো লও আৰু তাৰপিছত ৰিল চাই থাকিব বা কিবা কিবা কিবি কৰি থাকিব মানে গেম খেলি থাকিব।
সেইটোয়ে মানে সেইটো হিচাপত কিছুমান মানে অনলাইনতো অ কিছুমান ক্ষেত্ৰত সুবিধাজনকো হয় আৰু কিছুমান ক্ষেত্ৰত অ মানে সুবিধা নহয়ো সেই হিচাপত অফলাইন ক্লাছত আমি সুবিধা খিনি বেছিকে দেখিব পোৱা যায় উম পাও কাৰণ অফলাইনত ধৰ তোৰ এইটো শিক্ষা আৰু শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত মানে মুখামুখিকে এটা অ যোগাযোগ হয় ন যে টিচাৰক কেতিয়াবা ষ্টুডেন্টক সোধে কোৱেচন বিলাক যদি ষ্টুডেন্ট জনে নোৱাৰে শিক্ষাৰ্থীজনে য সেই এনছাটো নোৱাৰে টিচাৰজনে মানে শিক্ষকজনে ভালকে বুজাই দিব পাৰে। যে এইটো বস্তু এনেকে হয় বা কেতিয়াবা সন্দেহ মানে এই ধৰ প্ৰশ্ন এটা মই নোৱাৰিলো আমি টিচাৰজনক একবাৰ বা দুবাৰ সুধিব পাৰিলো তেতিয়া হয়তো টিচাৰজনে যে টো মানে ঘৰুৱা হিচাপত ঘৰুৱা টাইপত কোৱেছন এনচাৰটো দিব পাৰিব সেইটো হয়তো আমি অনলাইনত নাপাও আৰু বিশেষকে মোৰ মতে যে অনলাইন অফলাইন ক্লাছত আমি যোৱাৰ পিছত অকল ক্লাছ বুলি নহয় আমি নিজৰ বন্ধু হয়তো যোগাযোগ কৰিব পাৰো কেতিয়াবা এনেকোৱা হয় টিচাৰৰ লগত যদি আমি বুজি নাপাওঁ বা টিচাৰ কোৱা কথাখিনি যদি আমি বুজি নাপাওঁ মোৰ লগত বৰ আন এজনে যদি কোনোবাই বুজি পাইছে মই তাইৰ লগতো সেই কথা। কথাখিনি আলোচনা কৰিব পাৰো কিন্তু যিটো বস্তু আমি অনলাইনত নোৱাৰো। অনলাইনত মানুহ বিলাকে বিভিন্ন ধৰণৰ ভিডিঅ' ভিডিঅ' এইবোৰ চাই ডিজিটেলৰ যিবোৰ সামগ্ৰী আছে সেইবোৰ। ব্যৱহাৰ কৰি ভিডিঅ' চাই। সেই তাৰ ফলত আমাৰ যোগাযোগতো একদম নহয় না শিক্ষকৰ লগত হয় না আমাৰ লগৰ বিলাকৰ লগত হয় নিজৰ মাজতে বিজি হৈ থকা যায়। সেইটো বস্তু বহুত এফেক্ট কৰে পিছৰ ক্ষেত্ৰতো।
তাকে আৰু এতিয়া তই যদি চাবলৈ যাও সেইটো বাৰু ঠিকে কৈছ। তাতে যদি তই। চাবলৈ যাওঁ এতিয়া অনলাইন ক্লাছটোত আমি যেনেকে ঘৰত বহি কৰিলো। বা আমি কিছুমানেতো বিচনাত বাগৰি বাগৰিও কৰে ন। ত' সেইটো যদি আমি আমাৰ কমফৰ্ট জনৰ নোলাওৱে আমি যদি সেইখিনি অহা যোৱাাবাহি খিনি কষ্ট নকৰোৱে তেতিয়া আমি এ প্ৰথম কথাাতটো আমি এলেহুৱা হৈ যাম বহুত আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা হৈছে এলেহুৱা। গৈছে বহুত খিনি তাৰে পিছত আমি কামতটো কৰিব নোখোজে। যোনটোৰ বিনিময়ত আমি যোন খিনি। পাব লাগে বা যোনখিনি কৰি যাব লাগে সেইখিনি আমি নকৰিম। সেইটোত আমি আমাৰ জীৱনত আমি বহুত ফলতা নাপাম ত' সেই বস্তুতটো বেয়া হৈ যায় মানে।
সেইটোৱে আচলতে কমফৰ্ট জন মানে তই যিটো কলি বিচনাত শুই। কেতিয়াবাতো এনেকুৱও হয় টিচাৰ জনে অনলাইনত কিবা এটা বুজাই আছে তই যিটো ক'লি আৰু কুই যাই। কিছুমান বিশেষে তই একজাম্পল হিচাপে যিটো দিল্লী কভিডৰ টাইমৰ।
উম হুম।
মানে কেতিয়াবা এনেকুৱা হয় যে ধৰ। ষ্টুডেণ্টজন শুই গুচি গ'ল। ত সেই বুজোৱা খিনি টো ৰিপিট কৰি মানে টিচাৰ জনে অকল এজন বা দুজন ষ্টুডেন্টক ল'ব নোৱাৰে।
কাৰণ তাতে অনলাইন ক্লাছত বহুত ষ্টুডেন্ট থাকে ত' অনলাইন ক্লাছত চবে কিছুমানে। নেট ছেট মানে ভিডিঅ' টো অফ কৰি শুই যায় কিন্তু তাৰ মাথাত একো নুসোমালে। যদি সেইটো বস্তু আমি অফলাইন ক্লাছত কৰোঁ। অফলাইন ক্লাছত সেইটো বস্তু নহয় সকলোকে সমানে। এ মানে ব বুজোৱা যায় যদিও অফলাইন ক্লাছত কেতিয়াবা কিছুমান ষ্টুে টোপনি ধৰে যদিও। সেই বস্তুতো টিচাৰ আমি আমি আগত আমি দেখাব নোৱাৰো যে আমাৰ টোপনি ধৰিছে কাৰ চবৰে চব ষ্টুডেন্টৰে যিমান যি হলেও এটা শিক্ষকৰ প্ৰতি এটা ভয় ভাৱ থাকে। ত' সেই হিচাপত যিমান যি নহলেও কিয় যেতিয়া শিক্ষক এজন আমাৰ সন্মুখত থাকে। বস্তুতটো। জোৰ জবস্তি কৰিও আমি বুজিব লগা হৈ যায় তাৰ ফলত সেই বস্তুটো আমাৰ মনত থাকি যায়। কিন্তু অনলাইন ক্লাছত সেইটো আমাৰ সুবিধা নহয় যে এই কিছুমান শুই গ'ল পাহৰি গল কথাখিনি পিছত চাম বুলি থৈ দিলে। কিন্তু সেই পিছততোক সদায় পিছতে হৈ থাকে কেতিয়াও মানে কৰিব নোৱাৰে আৰু কেতিয়াবা এনেকুৱা হয় অনলাইন ক্লাছত কিছুমানতো নেটৰ নেটৱৰ্কৰ সমস্যা হয় কিছুমান শিক্ষাৰ্থী যদিও শুই নাযায় নেটৱৰ্কৰ প্ৰব্লেম বহুত হয় তাৰ ফলত ক্লাছ ক্লাছটো কেতিয়াবা জইন কৰিবও নাপায় ত' সেই হিচাপত অনলাইন ক্লাছটো বিশেষকে মানে আহ দূৰত থকাটো ভাল আৰু মোৰ মতে দি হা অনলাইন ক্লাছটো আমাৰ কি আমাৰ নিচিনা মানুহ ধৰ এতিয়া আমাৰ যাৰ স্মাৰ্ট ফোন বিলাক আছে
সেইবিলাক মানুহেহে কৰিব পাৰে কিন্তু কিছুমান টো এনেকোৱাও আছে পৰিয়াল জাষ্ট স্মাৰ্ট ফোনৰ মানে হয়তো কিনিবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে কিছুমানৰ এতিয়াও তাৰমানে সেই বস্তুটো হয়তো সু সুযোগটো পোৱা নাই যে মানে কিছুমানৰ পৰিয়ালৰ বহুত অ থাকে ন ব্যৱস্থা সেয়া অসুবিধা বিলাক যে এটা ফৰ্ম কিনি দিব পৰা নাই বা লেপ টব এটা কিনি দিব পৰা নাই ত সেইবোৰ শিক্ষাৰ্ শিক্ষাৰ কক কক
সেইটোয়ে প্লাছ অ লেপটপ বা সেইটোতো থাকিবই অনলাইনৰ কিন্তু একফালেতো চাব গলে এতিয়া গাওঁ চাওঁত যোনখিনি অ ছাত্ৰ ছাত্ৰী সকলে পঢ়িব খুজিছে মানে ফাৰ্দাৰ ষ্টাডিজ কৰিব খুজিছে বা কিবা কম্পিটিভ এক্সাম দিব খুজিছে সেইবোৰ একজামৰ কাৰণে কচিং কৰাটো ইমান মানে পইচা বহুত পৰে ন কচিঙতো আজিকালি তই সেইখিনি কচিংতে অনলাইন পঢ়িব পাৰে ইউটিউবত এতিয়া যাৰ মানে সঁচা কে আগ্ৰহটো আছে পঢ়াৰ সিহঁতে ধুনীয়াকে পঢ়িব পাৰে ন ত সেইটো হিচাপে অনলাইন লাৰ্ণিং টো বেয়া নহয় মানে
অ অনলাইন লাৰ্ণিংটো বেয়া নহয় মানে কিছুমান ক্ষেত্ৰত সুবিধা হয় যে আমি ঘৰতে বহি চাব পাৰো শিক্ষা লাভ এটা কৰিব পাৰো সময়তো আমি নিয়ম অ মানে সময়টো এই অহা যোৱাত খৰচ কৰাত কৈ আমি তাৰমানে ডাইৰেক্ট ক্লাবটোৱে ষ্টাৰ্ছ দিব পাৰো অনলাইন ন সেইটো আমাৰ সুবিধা আছে আৰু কিছুমানৰ ধৰ এতিয়া আমি যিবোৰ গাড়ীত অহা যোৱা কৰো যাতায়ত সেইবোৰ খৰচো আমাৰ ৰাহি হৈ যায় মানে সেইবোৰ খৰচ বিলাকো কমি যায় ন‌ অনলাইন ক্লাছ কৰিলে কাৰণ ঘৰতে বহি আমি চাব পাৰো আৰু এইটো বস্তু নহয় যে আমি অকল অনলাইন ক্লাছৰ সুবিধাটো এইটোয়ে যে আমি অকল
নিজৰ শিক্ষকৰে যে অকল শিক্ষাটো লব লাগে সেইটো নহয় আমি বিভিন্ন টিচাৰৰ আমি শিক্ষাটো লব পাৰো। অনলাইনত বহুত মানে এনে কোৱা ভাল ভাল ভিডিঅ' বিলাক আহে য'ত বাহিৰৰো আহে। হা মানে এটা এটা টপিকৰ ওপৰত আমি অকল এটা ভিডিঅ নহয় আমি সেই বহুত কেইটা টপ পিক মানে বহুত কেই টা টিচাৰৰ বহুত কেইটা বেলেগ বেলেগ ধৰণৰ ভিডিঅ' পাওঁ ত' সকলোৰে বুজোৱা ধৰণ টো আৰু মানে বুজোৱা কৃতিকতো অলপ বেলেগ ধৰণৰ, ত' সকলো ভিডিঅ' চাই কেনে আমি ভালকে বুজি ল'ব পাৰ। টো আমাৰ অফলাইন ক্লাছত নহয়, কাৰণ আমি অফলাইন ক্লাছত যিটো ক্লাছত বহো, সেই টিচাৰজনে আমাক ভালকে বুজাওক বা নুবুজাওক সেইখিনিয়ে বুজিব লাগিব।
উম হুম, বাৰু বাৰু ঠিক আছে দে।
উম, ঠিক আছে, অঁ ঠিক আছে দে।
য়েছ উম